অ' শুনিছো।
অ' কি এ মই এনেই আছো তুমি?
মই তাতো হেৰি কৰি আছো আছো আৰু ভাজি এটা বনাই আছো।
অ' অ' খোৱা বোৱা কৰিলা নাই?
বনাইছোহে।
অহ' অহ',।
মোক তোমালোকে বনাইছা না
আমাৰও এই বনাইহে আছে।
অ'।
খোৱা নাই, খোৱা নাই ভাইটিহঁত
ভাই এতিয়া পঢ়িয়ে আছে ম
অ', অ', আমাৰ সেই মাছ আছিলহে দুপিচ সেই মাছ দুপিচ বনাইছে তাৰ পৰা ভাজি অকন আছেই ভাত আছে। এই দালি অকন বনাইছা আৰু।
অ', অ'।
সেইয়া
অ' আজি পৰীক্ষা কি আছিলে?
জীঅগ্ৰাফী।
আহ, কেনেকুৱা হ'ল পৰীক্ষা?
জীঅগ্ৰাফি ভালে হ'ল বাৰু।
আকৌ কাইলে পৰীক্ষা আছে নাই।
নাই নাই কাইলৈ নাই কাইলৈ হিষ্টি আছে আমাৰ নাই নহয়।
অ' ভালে হ'ল আৰু পৰহিলে আকৌ কি হব?
কৌখিলা পলিটিকেল আছে।
অ, এতিয়া পঢ়ি থাককা আৰু কেইটা আছে পৰীক্ষাটো।
আৰু দুটা আছে মেইনলি তাৰপৰা আছামি
অ, আজি হে কি, কি কটা পেট কোৱা
অ, আছিলে, আছিল, আছিলে।
কি আছিলে।
অ, সেই যেনিবা অলপ আজি সোনকালে আহিলে মানে বৰষুণ জাক দিলে যে
অ, সেইফালে বৌষলছিলে ন আবেলি।
অ, আবেলি চাৰিটা চ-চাৰে তিনটা মানৰ পৰা দিছে চাৰিট মানলৈকে। উ।
অ, আমাৰ ইয়াত এনেকে নাই দিয়া বৰষূণ।
অ, ইয়াত ডাঙৰ ৰঙা নদীতহে সেয়া ৰঙা নদী পানীও বাঢ়িছে নহয়।
অ, কৈছে নেকি নিউজত কৈছো নে কি নহা দেখা নাই বাৰু।
অ, এই অৰুণাচলৰ নে।
আহ, তেতিয়া আকৌ এতিয়া বানপানী হ'ব আৰু।
অ, হলই ৰঙা নদী বহুত কেইটা সজাগাত হল ঋফিৰাজ খবৰ ললেই।
অ, হয় ন।
অ'।
মই আজি, আজি মই বেছি মোবাইল চোৱাই নাই সেইকাৰণেই গম পোৱা নাই একো।
অ, ৰঙা নদী মানে একদম খুটা আৰু ওচৰ, ওচৰি পাই গ'ল সেই পানীটো ওপৰলৈ আহি
মানে বিপদসীমানেই
অ, ৰেড এলাৰ্টত থৈছে নয়। না অৱশ্যে সমষ্টি ৰঙা
অ', অ', অ', অ'। এতিয়া, এই তোমাৰ এই ৰুমৰ লগৰীয়া জন মাল দেৱতাক নাই নহয়।
নাই, নাই গ'ল।
অ, এতিয়া কিবা ভাবিছা নেকি তোমাৰ
কথা এটা ভাবি আছে ব কোৱা মা-মায়েতো কৈছে চাগে।
কৈছ অ, এতিয়া যদি আহ তেওঁলোক হে নেকয় তোমালোকেতো বেলেগ এটা চাব লাগিব নহয়।
উম, চাম মোৰ লগৰ এটাৰ যত থাকে ন।
উম।
তাহাঁতৰ ফুতে তহাঁতৰ মানে কেম্পাচটোত আৰু ৰুম আছে ন খালি তৈ মই কোৱাটাৰলৈ চাম।
অ' তেনেকুৱা হ'লে বেছিয়ে ভাল হ'বা আতহি পেলাই গ'ম পালা নাই
উম, খটো।
উম, নহ'লে মানে কেতিয়াবা ধৰা তুমি থাকে। থিলেও কেয়াবা স তেনেকে মা থাকগে কেতিয়াবা মাাকিব কেতিাবানুদা যেতি আ
চব পাইব এতিয়া চব পাৰিব মনুৰা পাৰিব মাম মামি আইতা, ককাটো একদম প-পাৰেন্টলি থাকিলেও দুবছৰ কথা নাই মোৰৰ লগত।
অ' ককা থাকিলেতো ভালেই হ'ব।
অ' আৰামত থাকিব পাৰিব ক ক কাক লগত মই সেইটো পাতি লওক।
উম, উম।
পাৰমানেন্ট টাইপ কৰি লও কেতিয়াবা এই মামাহঁত বা মোৰো দা মাহঁত আহিলে তেতিয়া গুচি যাব।
উম। আৰু কেতিয়াবা ময়ো যাব পাৰিম নহয়। যদি মই মন যায় ময়ো যাব পাৰিম।
অ' তুমিও পাৰিবা ভাইটিও পাৰিব।
উম, ভাইটি বা নালাগে ভাইটি নালাগে বাৰু। ভাইটি গ'লে বনাই কৰি খুৱাব নোৱাৰে নহয় তোমাক।
তুমি আহ তুমি আহিলে লগত আহিব পাৰিব।
অ' কেতিয়াবা পাৰিব বা তেনেকে বাৰু মনত গ'লে।
লগত আহিব পাৰিব।
উম, উম, তেনেকে সেইদ থকাই ভাল হ'ব।
আৰু পঢ়া আৰু তেনেকে ঘৰৰ মানুহে ঘৰৰ মানুহৰ কথাটো বুজে ন অ'হেই এতিয়া ধৰ সেইতে অহা যোৱাটো বেছি হয় ন এইফালে।
হেইটো হেইটো হ'লে ভালেই হ ভগৱান থাকিবই যি এতিয়া কথা নাই।
অ' অ'। এতিয়া এতিয়া পৰীক্ষা হোৱাৰ পিছত তোমালোকৰ কি বন্ধ হ'বা নেকি গৰম বন্ধ।
কম বন্ধ সেইটো চাগে, আমাৰ এতিয়ালৈকে কনফাৰ্মেশ্যনটো দিয়া নাই, মানে সঠিক ঠিকনা অ' সিদ্ধান্ততো মানে হেই এমাহ। দিব পাৰে বন্ধটো বা ওল সোতৰ দিনত দিব পাৰি এতিয়া কোনটো হয় গ'ম পোৱা নাই। কিন্তু কেলেণ্ডাৰত থকা কেলেণ্ডাৰত থকা মতে মানে তোমাৰ এইটো ষোল্ল দিনৰতোতো বন্ধটো আছিল। ইলেভেন ক্লাছ ইলেভেনত এমহীয়া বন্ধতো আছে মানে ক্লাছ ইলেভেনত এতিয়া মানে আমাৰ এই পাচ প
মানে হেৰি।
হেইটো নাজানো। প্ৰাচুৰ্য্য কোৱা মতে হেনো যোৱা ব যোৱা বছৰলৈকে ক্লাছ ট্ৰেন আৰু টুৱেলভফহে অকল বন্ধতটো কম দহ দিন মান দিছে বাকী চবৰে এমাহ এমাহে।
অ' তোমালোকৰ সোতৰ দিন মানো দিব পাৰে দেই।
নাই যোৱা বছৰলৈকে ইলেভেন চিলেভেন চবে মাহে দিছে হেনো।
অ' অ' দিবও পাৰে গৰমটো চাই।
সেইটো অকল ট্ৰেইন হেনো টুৱেলভৰ হে নিদিয়ে
অ' তেতিয়া গ'ম বন্ধতো। গৰম বান্ধততো তাত থাকিব লাগিব তথাপিতো তোমাৰ কচিং নাথাকিব জানো?
অ' থিকৈলে'ব কৈছ ন
অ' সেইটো কথা মায়ে ভাত পেল আছে।
আহ ত' ভাত মানে দালি চালি উঠাই দিছ আৰু আছেই ভাত চাত।
উম উম উম উম উম।
আজি আকৌ এই তিইনাবাহঁতৰ দোকান দোকানখন লৈ গৈছিলো।
অ' তোমালোক গৈছা কি কিবা খালা তুমি।
এই মায়ে চাহে পকোৱাই খালে।
অহ।
তাৰপা মই খালোঁ ফ্ৰাইড ৰাইচ।
আহ।
চিকেন, তাৰপৰা। সেনেকে খালো আৰু কাষ্টমাৰও আছিল বহুত।
কাছমা আহিছে ন'।
অ' কাষ্টমাৰ সেই নহয় এই ইভিনিঙত বেছি এ দুপৰীয়া সময়ত বেছি হয় এ লাঞ্চ টাইমত মানে এক্সিছ বেংক এনেকে কলেজৰ ষ্টাফ ডিলাৰ চিলাৰ মানে হেয় খাই আহি মানে এ
অ', অ'।
সেনেকুৱা মানে আকৌ এতিয়া চ ধুনীয়া আজি ভালে চলিছে অ' আজি হেই তোমাৰ এইটো মহিন্দ্ৰৰ ছোৱালী এজনী আহিছিলে মানে এনেই গধূলি সমইত খাবলৈ।
উম উম।
তেতিয়া মানে কথাটো তেতিয়া মানে সেই ক ক ছোৱালীজনী সুধ সুধিছে এইখন নতুনকে খুলিছে ন' আমি মানে এনেই বহুত দূৰলৈ যাব লগা হয় খাবলৈ লাঞ্চৰ কাৰণে এ এতিয়াৰ পৰা ইয়ালেকে আহিম মই এম্পলৈ খিনিকো কৈ দিম আমা।
উম উম। ভালেই হ'ল আকৌ তেনেকেছে অ' মেনু চ চাইগৈছে চাগে।
মেনু চেনো ফটো মাৰি নিছে।
অ' ভালে হৈছে এতিয়া লগৰ চাবকো ক'ব চবে একেলগে আহিব টুইটা বা হতে এতিয়া তুইননাবা অকল
অ' হে হে তাতে থাকে তুইনাবাই নহয় চব থাকে শাহুৱেক তুইনাবা। তাপা কুকুয়েক থাকে কেতিয়াবা কেতিয়াবা ভিন্দ থাকে।
উম উম, ভালেই হৈছে হক দিয়া।
অ' সে আকৌ ধুনীয়া চলি আছে এতিয়ালৈকে।
অ' খুলিছেহে কেইদিনো হৈছে হয় নাই বাৰু।
ঊনৈশ তাৰিখে খুলিছো আজি চৌবিশ তাৰিখ অ'।
আৰু নহয় আচলতে সেই ঠাইডোখৰ বহুত ধুনীয়া ঠাই ললে সেইকাৰণে ভাল হৈছে গম পইচা নাই চব ফালৰ মানুহখিনি পাই গৈছে, উম। কথা তাকে অ' এতিয়া কাইলে বন্ধ আছে বুলি আজি নপহাকে নাথাকিবা আজি অকমান পহা ন'।
খাই ব পহিম তাৰ পিছত কাইলৈ মা দতটো সহুৱামগে নহয়।
আগবেলা যাবা নে কি।
অ' দহটা বজাৰ পৰা বহে আৰু অচিন্ত।
অ' কোনখিনিতে বিহেনো?
দেবৃঢ়লত
অ', অ', তুমি চিনি পোৱা নহয় লৈ যাবা মাক।
মই লৈ যাওঁ অ' দহটা এপইন্টমেণ্ট ললো বাৰু।
অহ ল'লা।
অ'
ঠিকে কয়, ভাল বিখাৰ থকাকে উঘলিলে ভাল হয়। কাই উঘ উঘালি দিলে আকৌ ৰাতি কোমল ঘৰতে আছে, ৰাতি কোমলকে কিবা কিবি খাব লাগিব, বেছি আকৌ সেৰিকে খালে বেয়া হ'ব মুখ চুখ মেলিব নোৱাৰা হয় ন। অকমানিলা
গুড়ি দাতঁ নহয় আকৌ।
উম গুৰিদত অ'। তাকেহে, বাৰু আৰু কিবা কবানে? হা।
সন্দা আছে।
মু-মুনুদাই মুনুদাই ক্লাছ কৰি আছে।
অ', অ'।
পৰীক্ষা চলি আছে যে, সেহেতৰ সৰু বেলাকৰ পৰীক্ষা আগতীয়াপা হয় নহয়।
অ গম পাইছোঁ।
তাৰ মানে মেইন চাবজেক্টকেইটা একেলগে হ'ব, এই হেৰি চাবজেক্ট কেইটাক মানে বিষয় কেইটা আগতীয়াকে হয়। যেনে মৰেল, মৰেল, জিকে। অ' তেতো হ'ব দে প এতিয়া কোৱা।
অ' অ' তিতাবাহতৰ দোকান পৰা আহওতে আকৌ বজাৰ চজাৰ কৰিলো।
অ' কি কি আনিবা?
বজা মানে এই ৰুমলে তলা এটা। তাৰপা দিম দচটা আনিছো খেয়া।
হওঁক দিয়া আৰু তুমি ব বয়ল দিম খাবা বয়ল দিম।
খাওঁ বা আকৌ মায়ে সেন্দুৰ নানিলে নহয় ঘৰ পৰা।
আহ।
আকৌ সৰু লিকুইড এটা আনিছে। এ লেইট কৈচে ন এটা এ
অ' ঠিকে আছে।
এতিয়া।
কোৱা সেই সময় পালে পঢ়া পঢ়া সময় নহয় মানে মাজে মাজে। পাছ কৰি থাকিবা দেই। আৰু আজৰি পালে মোক ক'বা মোৰ। তেনেকে হেৰি কৰিম তুমিও মাৰিবা দে বোলো।
অ' হ'ব, হ'ব।
খাই হওঁক। ল'বা হ'ব দিয়া, ভালকে পঢ়িবা দেই হ'ব, শুভৰাত্ৰি।
শুভৰাত্ৰি।
বাই।